শুনিছা
হেল্ল'।
শুনিছানে?
অ', শুনিছো। কি কৰিছা? কি গল
অ', মই এইটো কি হ'ল জানো মই তুমি কাটিলা বুলিহে।
ইমান গৰম
এ', মানে হেৰিয়ৰ ড্ৰেছটো কেনেকুৱা অ'।
ক'ৰ
জামুগুৰি দেছ সেইটো কেনেকুৱা, জামুগুৰি।
জামুগুৰিটো আমাৰ এম চি ডি সৈতে একেই।
আৰু হেৰিয়ৰটো এই তেজপুৰ কলেগা
সেইটো এম চিটিৰ সৈতে কি
অ', সেই দুইটা দেচা নাই
দুইখন একেই
হা, হা
অ'।
অ', দলং হ'লেহে মানে বেলেগ হ'ব।
অ', দলং হ'লেহে বেলেগ হ'ব। মই যে ইমান প্ৰাৰ্থনা কৰি আছো ভগৱা
উম পালেই হ'ল আৰু ন'?। হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?